কি কৰি আছা?
মই এই আছো অলপ কোঠাতে বহি আছো।
আহ, কোঠাতে বাসস্থানত কি বহি আছে নেকি?
অ অ।
এ তাপামানটো বহুত, তাপামান বহুত, তাততো বহুত
বহুত তাপমান দিছে পাই। কি কব আৰু, মই সেয়া এ এই এনেই কি কৰিম আৰু গৰম পৰিছে অলপ হেৰি, পানী-চানী অলপ খাই আছোঁ বোলো।
জল গ্ৰহণ কৰি আছে নেকি?
অ, জল গ্ৰহণ কৰি আছো অলপ।
বাক্কী ভাত পানী কি খাদ্য টো কিহে খালে আজি গ্ৰহণ কৰি
খাদ্যতো আজি হেৰি কৰিলো পইতা ভাত পানী দি থলো ভাতত।
ঠিকে আছা?
ত' এই মাছ এটা পুৰি ললো ধুনীয়াকে।
অহ।
তেনেকে খাদ্যটো গ্ৰহণ কৰিলো আৰু গৰমো বেছি পৰিছে যে।
তাকে-তাকে এইফালে কি বৰষুণ দি আছে নে বতৰটো কেনেকুৱা এইফালে এতিয়া?
বতৰটো বহুত তাপ'মান।
বহুত তাপ দিছে নেকি?
বহুত তাপ দিছে।
অ বোলো একে গৰম বহুত। গৰম মানে কি দিনত গৰম আ এতিয়া অলপ বৰষুণতো দিছে।
হয় হয়, বাকী আপোনাৰ ঘৰত ঠিকে আছে?
ঘৰত বাৰু ভালে আছে, আপোনাৰ ভাল নহয়?
অ অ, মোৰো ঠিকে আছে ঘৰত। বাকী ফেল চহৰৰ ফালে ওলাই মেলি আহিম বুলি ভাবিছে নে?
মই এতিয়া বাৰু চহৰতে আছো বাৰু বৰ্তমান।
চহৰতে আছেনি আপুনি?
অহ অহ, আপুনি ক'ত আছে?
ময়ো চহৰতে আছো দেখুন।
কেতিয়া আহিলে আপুনি?
মোৰ হ'ল আহা আজি এসপ্তাহ মান হৈ গ'ল।
এসপ্তাহ হৈ গ'ল আপোনাৰ খবৰ পোৱা নাই মই।
হয় হয়, তাকে আপুনি আহিব আকৌ বহুত দিন হ'ল আমি লগো পোৱা নাই এনেকে ওলাই মেলি আহিব অলপ।
তাকে-তাকে যাব লাগিব। এ মানে গৰম ন চহৰত জানেইচোন।
হয় হয়।
তাপ, ওলাই গ'লে যে তাপটোয়ে খাই দিওঁ খাই দিওঁ কৰে।
সেয়া তাপতো তাপেই আৰু কি কব এজাক বৰষুণ দিয়াৰ লগে লগে আপুনি বাঢ়নিৰ পানীয়ে আমনি কৰে।
এ বানপানী টো সৃষ্টি হয়, বানপানীয়ে বহুত আমনি কৰি । আমাৰ জেগা কন যিকন জেগাত আছো ন এজাক বৰষুণে বানপানীৰ সৃষ্টি কৰি দিয়ে মানে। যাব নোৱাৰি, আঠুৰলৈকে পানী হৈ যায়।
হয়, আপনাৰ লগৰ জনৰ ঠিকেই আছেনে?
লগৰজনৰ ঠিকে আছে বাৰো গাটো ভাল নাছিল এতিয়া ভাল হৈছে।
অ অ অ তেখেতৰ বহুত দিন হ'ল খবৰ খাতি পোৱা নাই।
তেখেত নাই দিয়া বৰ্তমান তেখেত ঘৰত আছে, ঘৰৰ পৰা আহিব। তেখেতৰ মানে কি অ আপোনাৰ এক্জাম কেতয়া মানে পৰীক্ষা কেতিয়া?
মোৰ পৰীক্ষা এইয়া আৰু এই কেইদিনতে আছে আৰু একৈশ এক তাৰিখ মানৰ পৰা হ'ব চাগে? হয়-হয় মই তাকে প্ৰিপায়াৰ কৰি আছিলো অলপ মানে প্ৰস্তুতি চলাই আছিলো আৰু৷
প্ৰস্তুতি চলাই আছিলে নেকি? ঠিকে আছে প্ৰস্তুতি চলাই থাকক মই বাৰু মই আপোনাৰ বাসস্থানৰ ফালে যাম বাৰু এই পৰিস্থিতিটো ভাল নহয় ন পৰিস্থিতি চাই যাব লাগিব৷
আপুনিও আহিব অলপ বতৰতো ঠাণ্ডা পৰিলে লগতে আপোনাৰ লগৰজনকো লৈ আহিব পাৰিলে।
মোৰ লগৰজন নাই নহয় এতিয়া বৰ্তমান ঘৰত আছে তেখেত।
অ হয় হয় বাৰু হ'ব তেতিয়া হ'লে আপ পুনিয়েই আহিব আমি লগৰ খিনি ভাত এসাঁজ খাম ভালকে।
ভাত এসাজ খাব লাগিব তাকেতো কিবা দ দ্ৰব্য গ্ৰহণ কৰিব লাগিব গৈ।
দ্ৰব্য অ গ্ৰহণ কৰিম বাৰু।
তাকে বাকী আপুনি এতিয়া কত চহৰত ন বাৰু মই মই কাইলৈ কাই মই কাইলৈ এপাক যাম বাৰো ৰবা বতৰটো চাই। মানে কি মানে কি এতিয়া আপোনাৰ গৰম ন গৰমত দি দিনৰ ভাগত তো যাব নোৱাৰি গলে ৰাতিৰ ভাগত যাব লাগিব৷
হয়-হয় অহ হয় থকাকে আহিব থকাকে আহিব৷
ঠিকে আছে ঠিকে যাম বাৰু৷
কেই আপোনাৰ বৌ খবৰ কওঁকচোন?
বৌ মানে বিবাহ মই কোৱাই নাইচোন৷
নাই কৰা নেকি?
নাই কৰা নাই কৰা৷
অহ
বয়সে হোৱা নাই বিবাহ কথা কবলে৷
অঁহ মই বোলো আপুনি বিয়া বিবাহ কৰিলে বুলিহে ভাবি আছিলোঁ৷
নাই-নাই-নাই কৰা নাই বাৰু৷
অহ
কৰিম লাহে ধীৰে৷ এই নাই নাই এই আপোনাৰ এটা মানে কি নিৰ্দিষ্ট হেৰিত হেৰি হৈ লওঁ ন তাৰপিছত কৰিম৷
অঁহ হয় আপোনাৰ সংস্থাপন ক'ত এতিয়া?
সংস্থাপন নাই মই সংস্থাপন হোৱাই নাই এতিয়া মই ঘৰ মানে ইয়াতে আছো বাৰু মানে মোৰ পঢ়ি সমাপ্ত হোৱা নাই ন?
হয় হয় আপোনাৰ সংস্থাপন হোৱা নাই ন?
নাই নাই আপুনি কবাত সংস্থাপন আছে নে কি?
ময়ো সংস্থাপনত তেনেকৈ নাই মই ৰাজনীতিত যোগদান কৰিছোঁ এইবাৰ৷ হয়-হয় ৰাজনীতিত যোগদান কৰিছে এইবাৰ৷
ঠিকে আছে আপুনি হেৰি কৰা নাছিলে জানো ইয়াৰ আগৰ বাৰ হাৰিছিলে ন?
নাই-নাই-নাই মই ৰাজনীতি এইবাৰ প্ৰথম ভৰি দিছোঁ৷
প্ৰথম ভৰি দিছে নি বাকী এইফালে বিদ্যালয় বিদ্যলয়তো আপোনাৰ খতম হল নে নাই হোৱা?
বিদ্যালয় খতম হ'ল বিদ্যালয়ত খতম হৈয়ে আমি আমাৰ এইবাৰ ৰাজনীতিত জৈন কৰিছোঁ যোগদান কৰিছোঁ আৰু৷
যোগদান কৰিলে নি?
কৰিলো-কৰিলো এইবাৰ আৰু অহা বাৰলে অহ অহ অহা বাৰ লৈ উঠিম বাৰু৷
অহা বাৰলে উঠিবহে নি?
হয়-হয়-হয় এইবাৰ যোগদানটো কৰিছো আৰু৷
ঠিকে আছে জিকিলে ভাল বাওঁ ৰাইজৰ ভাৱে ভাল কাম এটা কৰিব৷
হয়-হয় সেইয়াই আৰু ৰাইজৰ কাৰণে কৰিম বুলি ওলাই আহিছো আৰু৷
ঠিকে আছে বাকী সেই আহিব এইফালে সময় মিলাই এপাক৷
হয়-হয় যাম-যাম বাৰু৷
কেতিয়া আহিব কেতিয়ালৈ আহিব আপুনি এইপিনে?
ভাবিছো ৰ'বচোন বাৰু এয়া ৰাজনীতিত ভৰি দিয়াৰ পৰা সময়ে নিমিলা হৈছে সিদিনা বোলে সিটো কাম সিদিনা বোলে, টো কাম,
বা বাহ বেলেগ আও,
হয় হয় আৰু
ঠিকে আছে ঠিকে আছে কৈ থাক কিবা এটা৷
হয়
ময়ো ৰ'ব আপোনাৰ মোৰ পঢ়াটো শেষ হোৱা নাইতো কিবা এটা কৰিব লাগিব ওলাই মেলি৷
হয় হয়
বাকী আপোনাৰ বাহ বাহ আপুনি বাহন এখন গৈছিলে যে বাহনখন ঠিকে আছে নাই।
বাহন খন ঠিকে আছে ঠিকে আছে।
ঠিকে আছে ন।
ঠিকেই আছে বাৰু
উম
কি হে,
ঠিকে আছে অ ঘৰত ঠিকে আছে। আপোনাৰ ঘৰত ঠিক আছে নেকি।
অ ঘৰত ঠিকেই ঠিকে চবৰে ঠিকে আছে বাৰু
ঠিক আছে ঠিকে আছে অ ভালে কোখলে থাক কি নো। আপোনাৰ কি আমাৰ এই লগৰজনৰ কেনেকুৱা খবৰ।
অ লগৰজন মানে তেখেতেও সেয়াই আৰু তেখেতেও বিবাহ কৰিলে বিবাহ কৰাৰ পিছত তেনেকে ইমানকে সম্পৰ্ক। ৰখাই নাই মোৰ লগত আৰু
সম্পৰ্ক ৰখাই নাই নেকি।
সম্পৰ্ক ৰখাই নাই অলপ নতুনকে বিবাহ কৰিছে।
অ দূৰত্বটো হৈছে ন আপোনাৰ।
অ হয় হয়।
আপুনি পিছে কেতিয়া কৰিব বিবাহটো।
বিবাহ টো মইয়ো ভাবিম নাই নাই নাই মই কৰা নাই কৰিম হে।
হয় নি কৰা নাই নি।
কৰা নাই কৰা নাই এইয়া ৰাজনীতিৰ যুগ, দান দিছো আৰু কি হয় আৰু ৰাইজে এতিয়া আকোৱালি ললে আৰু কৰি়ম আৰু লাহে ধীৰে।
ৰাজনীতিত যোগদান কৰিছে ৰাইজেও ভাল কামেই কৰিব দিয়ক।
হয় হয় হয় ৰাইজে যদি আকোৱি লয় আৰু তেতিয়া আৰু ৰাইজৰ কাৰণে উচৰ্গা কৰিম আৰু
ৰাইজে কৰিব মইহে নকৰিম চাগে।
অ বেয়া কাম কৰিছে নহয় এইটো আপুনি। আপুনি নাই নাই নাই মোৰ বন্ধু হৈ পিনি যদি আপুনি এনেকে কয় মই বহুত, বেয়া পাওঁছো নহয় আপোনাৰ কথা ষাৰ শুনি মোৰ দুখ লাগিছে আজি মোৰ গম পাইছে নে।
আপুনি দুখিত নি আজি নাই নাই। এ মই আপোনাৰ আপোনাৰ পিছে পিছে আপুনি আগে আগে মই পিছে পিছে,
নাই নাই মই আজি আপোনাৰ যি পিনি যি খাই, আপুনি যি খাৰ কথা ক'লে ন সেই খাৰ কথা শুনি মই মানে মোৰ স্বাস্থ্যৰ অৱনতি। নাই স্বাস্থ্যৰ অৱনতি ঘটি গৈছে গম পাইছে নে।
আপোনাৰ অন্তৰত আঘাত হৈছে নি বাৰু
অন্তৰত আঘাত পোৱাতো পাইছে স্বাস্থ্যৰ অৱনতি ঘটি গৈছে মোৰ।
আপোনাৰ এটা আপুনি এটা। কাম কৰক হা আপুনি কোনটো কোনটো মানে দলৰ বাবে আপুনি প্ৰতিনিধিত্ব কৰিছে।
মই এইবাৰ কোনো ধৰণৰ দলৰ নাই মই নিৰ্দলীয়কে উঠিম এইবাৰ।
নিদলিয় আপুনি এটা আপুনি এটা অ, ভাল এটা মানে কি পাচলি -পাচলি যে আপুনি বেঙেনাটোত ভাল উঠিলে ভাল হ'ব।
নাই, নাই, নাই মই সেইবিলাক ভবাই নাই বাৰু মই অলপ মানে নহয়- নহয় মই মানে আপুনি কি ক'ম আপোনাক, আমাৰ ৰাইজৰ হয় মানে মই উঠিম বুলি ভাবিছো যেতিয়া অলপ গাত শক্তি শক্তি লাগিব নহয় গম পাইছো কৈছো বুজাই দিছো আপোনাক।
অ ৰাইজৰ কাৰণে মানে মই উচৰ্গা কৰিছোতো অলপ মানে, শক্তি থাকিব লাগিব ত শক্তি থকা চিম্বল এটা লৈ মই মানে সিংহৰ চিম্বলত উঠিম বুলি ভাবিছো।
আপুনি সিংহ অ ঠিকে আছে।
সিংহৰ চিম্বলত উঠি মানে মই, আ মই সিংহৰ চিহ্নত উঠি মানে সিংহৰ দৰে কাম বোৰ কৰি যাম বুলি ভাবিছো
বিশেষকে মানে কি এতিয়া বাৰিষা দিন ন চব্জি- চব্জি বেছি আপুনি যেনেকে বেঙেনা বা কঁঠাল বা, সেইবিলাকত উঠিব পাৰে
হয়, হয়। মানে কি ক'ব ৰাজনীতিতটো এতিয়া উঠিছো হয়, কিন্তু বাৰিষা হৈ আছে কিন্তু বাৰিষাততো ৰাজনীতি নহয়। আপোনাৰ হ'ব আপোনাৰ অহা বছৰলে ত, তেতিয়াহলে মই অলপ, তেতিয়ালৈকে মানে মই অলপ এনা শক্তি- ক্তিটো গোটাই আছো সেইকাৰণে সিংহৰ চিনতে উঠি ললো আৰু মই।
বাকী এইফালে কাইলৈ এপাক আহিব ব্যস্ত যদি নহয়, মানে কি এ ভাবিছো ক'বাল এপাক যাওঁ বুলি।
হয় ময়ো ভাবিছোঁ বাৰু অ আমি ওলাই মেলি যোৱা নাই কলৈকো
অ, আহিব আহিব কাইলৈ- এটা কাম কৰিব আপোনাৰ সেই লগৰজন ঘৰ পৰা আহিলে নাই?
লগৰজনো ঘৰৰ পৰা অহা নাই এ তা তেখেতকো মই ফোন এটা কৰিব লাগিব
তেখেতক ল তেখেতকো লৈ আহিব এদিন আমি কৰ'বাত যাম ভাল
অ। হয়, হয় তেখেতকো যোগদানটো কৰি মেলি আমি যাম এদিন বাৰু ভালদৰে ফুৰিব মেলিব।
উম, ঠিকে আছে।
উম, ৰাতিলে এতিয়া ভাত সাজ কিহেৰে খাব?
ভাত সাজ মই এতিয়া ভবাই নাই মানে কি? আৰু অলপমান ওলাই যাম কিবা কিবা কিবি বজাৰ সমাৰ কৰিবলৈ আছে। ভাবিছো। কিবা অকণ আনো বুলি মাংসকণে আনিম চাগে কিনো সহজ কেইটা পতক কে হৈ যায় বনাই।
হয়, হয় মাংসকন আনিলে মানে আপোনাৰ আকৌ বেলেগকে কিবা বনোৱাৰ দৰকাৰ নাথাকে আৰু
উম, হম, ঠিকে আছে আপুনি ভাত কিহে খাব ৰাতি লে?
মইও সেয়াই ভাত কিবা আজি কি কৰো বা
উম।
মোৰ দলৰো মানুহ কেইজন মানে অহা কথা আছে
হয় নেকি।
হয়, হয় তেখেত সকলৰ কাৰণে অলপ যোগান কৰিব লাগিব আৰু কিবা দ্ৰব্য এভাগ।
অ, মানে কি, আ, হেই কে কেতিয়া আহিব আজি আহিব?
হয়, আজি আহা কথা আছে ৰাতিলে।
অঁ, নিশালৈ আহিব নেকি?
হয়, হয় আহিব নিশালে আহিব আজি।
থাকিব চাগে আজি।
আজি তেখেত সকলে থাকিবও পাৰে।
থাকিব পাৰে নেকি?
হয়, হয়, হয় আহিব ছয় সাতজন মান আহিব আৰু।
উম, হম, বাৰু মই আপোনাৰ কাইলে মানে সেইফালে যাম চাগে।
হয়, হয় আহিব -আহিব আপুনিও আহিব এপাক
উম যাম বাৰো লগ পোৱা নাই ন বহুত দিন।
হয় হয় লগ পোৱা নাই বহুত দিন।
উম
এতিয়া মানে এইদিন আপুনি নিজৰ কোঠাতে আছে।
মই ৰুমতে আছো অ তোমাৰ এইদিনা গৰম ন ওলাই মেলি যোৱা নাই কতো।
অ, হয় হয়।
আমি বিদ্যালয়ত থাকোতে বাৰু আমি কিছু ফুৰিবলৈ গলো আকৌ দেই, আগৰ কথাবোৰ মনত পৰিলে
তাকে তাকে আপোনাৰ আমি আপোনাৰ মই যে আমাৰ জিলাত আছিলো নহয় তেতিয়া দিনো ভাল লাগিলে আক।
হয়, হয়, হয় আমাৰ যোনখন জিলাত আছিলো আপোনাৰ বহুত
সচাগে নিশা ৰাতিও যেতিয়া ওলাই যাওঁ।
হয়, হয় ৰাতি ওলাই যাওঁ আমি।
ভাল লাগে আৰু
সেৱাই আৰু সেইয়াই ৰাতি কেতিয়াবা মনত পৰে সেইবোৰ কথা আৰু
সেইকেইটা দিন নাপাওঁ ন নাপাহৰো বাৰু
অ সেইয়াই আৰু মোৰ ৰাতি তেন্তে মনত পৰে কেতিয়াবা বোলো সেই দিন বোৰে ভাল আছিল।
তাকে এইবোৰ দিনে ভাল আছিলে কি নো কৰিম।
বহু দিনে ভাল আছিল।
ভাত ৰান্ধিলে কিহে ভাত সাজ।
ব আজি ৰাতিলেহে কৈছিলো নহয় মোৰ ৰাজনীতিৰ দুজন মান দলৰ মানুহ আহিব।
হা হা।
তেখেত কণ কালে কিবা এটা গোটাইছো আৰু সৰু হোৰাকে।
হম হম।
ওম,
আপুনিও সেয়াই আৰু বিবাহখন আগবঢ়াক।
তাকে তাকে ভাবিছো।
উম বয়সো সেয়া বাঢ়ি আহিছে।
হা হা,
এ সংস্থাপনটাও কৰক কিবা কৰ্ম সংস্থাপন এটা।
ভাবিছো ভাবিছো ক কৰ্ম সংস্থাপন কৰিবলৈ মানে বেছি পঢ়াটো।